অহ', এই এনে বহি আছিলো অকমান তুমি কি কৰিছা? ময়ে এনে বহি তোমালে ফোনটো লগাইছো। মানে এনে বহি তোমালে ফোনটো লগাইছো, অহ', - অহ', - অহ', ভালে। কৰিলা ভালে।
বহু দিনৰে বৈলাহি উম - উম।
কি খবৰ ভাল?
অ', খবৰ ভালেই ভালে। তোমাৰ কেনেকুৱা? এ, আছো ভালে।
অ', অ', অ', বাকী। আহ, ঘৰত কি খেতি বাতি চলিছে নাই? অ', খেতি বাতি তোমাৰ চলিছে বাৰু দেই। তাকে সেই তোমালোকৰ চলিছে নাই খেতি বাতি? চলিছে চলিছে। অ', অ', তাকে এতিয়া তোমালোকৰ ইফালে খেতি মেচিনেৰে পিচেনে নে আগৰ পুৰণাসালিত গৰুৱে হাল বাই কৰিছে অত তোমাৰ হেৰি দেই তোমাই এইবাৰ বাৰু আমাৰ খেতি আমাৰ গউৰে গৰুৱে কৰিছে বাৰু দেই। তাকে প অ', প প্ৰথম মানে এব এবাৰ তোমাৰ মেচিন লগাইছিলে। তাৰপিছত এতিয়া। তোমাৰ আকৌ সেই গৰুৱেহে কৰিছে আৰু এতিয়া। এতিয়া মানুহবোৰ দেখা পাইছে গৰুৱে হাল বোৱা দেখাই নাযায় পথাৰত ৰাতিপুৱা গধুলি অ সেইটো হয় বাৰু দেই এতিয়া সকলোৱে নাঙল টেক্টৰ কাৰণে যে হয় হয় এতিয়া আমাৰ
আৰু এখ অসমত যে যিটো মেচিন ওলাইছে আহ মানুহৰ মাটি লৈ পেলাই তাত হাল চাল বাই ধান
হয় দায়িত্ব লৈ মেচিনে চব কৰি থাকে ন হয় হয় সেইটো এতিয়া আজিকালি মানুহে বেছি ব্যৱহাৰ কৰা দেখা গৈছে উম উম হয় সেইটো কথা ময়ো লক্ষ্য কৰিছো বাৰু দেই তুমি কি ভাবা মেচিনে, খেতিবাতি ভাল কৰে জানোঁ আচলতে? এ এতিয়া তোমাৰ ধৰি লোৱা মেচিনটো আহিছে তোমাৰ, মেচিনটো তোমাৰ এতিয়া তোমাৰ ভালো আছে মানে উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে গম পাইছা নে, হয়, হয়, মানে এতিয়া ধৰি লোৱা কি হয়, তোমাৰ প্ৰথমতে যদি আমি ভাল দিশ কেইটা চাও, তেনেহলে আচ পেলে এক প্ৰকাৰে আমাৰ খেতিয়কসকলৰ বহুত সুবিধাও হৈছে, কেলে গম পাইছা নে? আচ আচলতে সেই পুৰণা কালৰ যি, অ, কৃষি, সেই পুৰণা পুৰণা কালৰ মানে নীতিৰে যদি আমি কৃষি কৰোঁ
তোমাৰ আমাৰ বহুত কষ্ট, হয়,
মানে তোমাৰ ধৰি লোৱা গৰুৱে তোমাৰ টানিব লগতে তোমাৰ গৰুও কষ্ট হ'ব, লগতে তোমাৰ গোটেই তোমাৰ ৰাতিপুৱা বেলাটো তোমাৰ মানে গৰুৱে হাল বাই থাকোতে তোমাৰ মানুহৰো বহুত কষ্ট হয়।
শস্য সেয়া আকৌ বহুত ভাল হোৱা দেখা যায়।
হয়, হয় আচলতে সেইৰ সেই তেতিয়া তেনেকে হাল বালে তোমাৰ খেতিৰ
আৰু হাল বালে শস্য বোৰ ভাল হয়। মাটিৰ উৰ্বৰা শক্তিও নষ্ট নহয়, মাটিৰ উৰ্বৰা শক্তি নষ্ট নহয় বাৰু দেই। হয়, হয়।
সেইটো ধৰি লোৱা তোমাৰ অ' বিভিন্ন ধৰণৰ তোমাৰ মিচিন কিনা সি গ'ল যেনে তোমাৰ লোটা ভেটা আহি গ'ল, নাঙল আহি গ'ল, তাৰপৰা পাৱাৰ টিলাৰ আহি গ'ল, এইসমূহে এইসমূহ ব্যৱহাৰ কৰিলে কি হয় তোমাৰ মানুহৰ অ কৃষক সকলৰ যি আচলতে কষ্ট সেই কষ্ট নহয়।
কম হয় সময়ও বহুত কম হয়।
তোমাৰ কম সময়ত আচলতে বহু বহুত মাটি একেলগতে তোমাৰ হাল বাব পাৰে।
খেতি আৰু আজিকালি দেখা গৈছে আগতে আমাৰ হৈছিলে হয়নে নহয? এতিয়া দেখা গৈ যে বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা যায় খেতি কৰিবলৈ একচোৱেলি সেই
হয়- হয়।
বৰষু তোমালোকৰ ফালে জানো অহ
তোমাৰ এতিয়া সেই তেনেকে ক'লে তোমাৰ আমাৰ গাঁৱত মানে কিছুমান মানুহে ব্যৱহাৰ কৰে।
ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰে।
উ ৰাস সায়নিক সাৰটো ব্যৱহাৰ কৰে আচলতে তেওঁলোকৰ অ', খেতিও ভাল হয় বাৰু দেই, মই খেতি বেয়া হয়, বেয়া হয় বুলি নকওঁ। অ', ভাল হয় আচলতে ফচলসমূহ বেছি উৎপাদন হোৱা দেখা যায় অ', কিন্তু আচলতে তাৰ এটা বেয়া প্ৰভাৱো আছে নহয় তোমাৰ সেই তোমাৰ এবাৰ তোমাৰ সেই ৰা ৰাসায়নিক সাৰসমূহ প্ৰয়োগ কৰাৰ পাছত কি হ'ব তোমাৰ হয় তুমি যেইবাৰ মানে তুমি সাৰ প্ৰয়োগ কৰিবা সেইবাৰে তোমাৰ খেতি ভাল হ'ব। আৰু উন্নত হ'ব। আৰু তোমাৰ বীজসমূহো তোমাৰ বহুত ভাল হ'ব কিন্তু তোমাৰ তুমি যদি তাৰ পাছত যদি তুমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ যদি তুমি খেতি কৰা তেনেহ'লে তোমাৰ খে ইটো তোমাৰ কিন্তু নহ'ব, তোমাৰ ফচল উৎপাদন খুব খুব কম হ'ব মানে আৰু
আৰু এটা কথা লক্ষ্য কৰিব লাগে যে য'ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে তাৰ শস্য বুকৰ ভিতৰতো ৰাসায়নিক
হয় হয় বেমাৰো হ'ব হয়। হয়-হয়-হয়-হয়
আহ আহ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বৰ্তমান সময়ত যি আৰু অতি কম সময়ৰ ভিতৰত যি শস্য উৎপাদন
আচলতে সেই কথাটো তোমাক মই, অ', অকমান কৈ কৈছো বাৰু দেই, মানে কি হয়, তোমাৰ অ, ৰাসায়নিক সাৰটো কেতিয়াও গোবৰ সাৰৰ সমান হব নোৱাৰে, নোৱাৰে নোৱাৰে, তোমাৰ গোবৰ সাৰটো হৈছে তোমাৰ সম পূৰ্ণৰূপে তোমাৰ প্ৰাকৃতিক, হয় সেয়ে আচলতে প্ৰাকৃতিক সাৰটো বা তুমি যিটো তোমাৰ সাৰ পাব সেইটো সাৰ সন কেতিয়াও নহয় আৰু সেই সাৰৰ পৰা চলে। সেই শস্যসমূহ শস্য সমূহত তোমাৰ আহ গুণাগুণটো বেছি ভাল হ'ব গুণতটো বেছি ভাল হ'ব আৰু তাত তোমাৰ বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্যসমূহৰ পৰিমাণ বেছি হ'ব। তোমাৰ প্ৰটিন বেছি পাব তোমাৰ তাৰ পৰা পুষ্টিকৰ হেৰিখিনি বেছি পাব পুষ্টি খিনি বেছি পাব কিন্তু ৰাসায়নিক হাৰত কি হ'ব তোমাৰ বস বস্তখিন সখ লাগিব মানে উৎপাদনতটো বেছি হ'ব। আৰু তোমাৰ বস্তুসমূহ তোমাৰ ধৰি লওঁ ডাঙৰ ডাঙৰ হ'ব পাৰে কিন্তু তাই কিন্তু সেই বস্তুটো আচলতে গুণাগুণটো খুব ক'ম। মানে য'ত তুলনামূলক ভাৱে গোবৰ সাৰতকৈ ৰাসায়নিক সাৰৰ গুণাগুণটো কম, মানে ফলৰ গুণাগুণটো। অ'।
তহমান যি আমাৰ আহ
অ'। টেক্টৰ লগাই যি আমাৰ বা মেচ লগাই য আমাৰ হাল খেতি কৰা দেখা পোৱা যায় হয়াত যি আমাৰ প্ৰকৃতিৰ মাজত য আমাৰ ই হয়, হয়, হয়, হয়
আমাৰ আহ হাৰুৱৱা কৰি ৰাখে সেই সকলোবোৰ মৰি যোৱা দেখা
মৰিযায় হয়। হয় হয় হয়।
এইখিনিয়ে আজি আমাৰ মাটিৰ বাবে ভাল। প্ৰাকৃতিক আৰু উন, ভাল হয়, আৰু তেতিয়া আমি দেখা পাইছিলো যে আগতে আমাৰ বহুতো
উৎপাদন হয়। উৎপাদন হয়। হয়, হয়। হয়, হয়। হয়, হয়। হয়, হয়। হয়, হয়। হয়, হয় এতিয়া টেক্টৰে মৰণা মেচিনৰে মাৰি সকলোৱে হয় হয় হয় হয় হয় হয়। নিশ্চয়, নিশ্চয়। হয়, হয়, হয়। সন্দে সেয়ে আমি কিছুমান ক্ষেত্ৰত তোমাৰ ধৰি লোৱা অ' আমি আচলতে মেচিনটো ব্যৱহাৰ কৰিব পাৰো। নোৱাৰো বুলি নকওঁ কিয় হয় তোমাৰ তোমাৰ ধৰি লোৱা তোমাৰ যিখিনি, যিখিনি তোমাৰ আচলতে পিছত কঠীয়া হিচাপে পুনৰ আকৌ হেৰি কৰিব সেইখিনি আচলতে আমি কেতিয়াও অ' মেচিনে মৰাটো উচিত নহয়। অ' সেইটো তোমাৰ হয় অ' গৰুৰ দ্বাৰা তোমাৰ মৰণা মৰা হ হ'ব নহবা তোমাৰ ভৰিৰে হ'লেও তোমাৰ সেইখিনি আচলতে গুটি খিনি আমি তাৰ পৰা উলিয়াব লাগে সেইটো আচলতে মেচিনত দি দিলে আমাৰ সেই। তাৰ গুণাগুণ শক্তিটো বাৰু কমি যায় অ' আৰু তুমি যে এতিয়া
আৰু যে আমাৰ মাটিৰ তোমাৰ যিটো
খেতিসমূহ আচলতে এতিয়া তোমাৰ গোবৰ সাৰ প্ৰয়োগ কৰিলেও তোমাৰ গোবৰ সেই আগৰ দিনৰ নিচিনা তোমাৰ খেতি নহয় তাৰ আচলতে মোৰ কাৰণটো কি গম পাইছা নাই। এতিয়া তুমি এটা এটাটো তুমি কোৱাটো বাৰু হয় দেই, তোমাৰ অ' আধুনিক যন্ত্ৰসমূহ ব্যৱহাৰ কৰি কৰ কাৰণে তাৰ আচলতে অ খেতিটোৰ মানে গুণটো কমি আহিছে অ কিন্তু মাটিৰ গুণটো কমি আহিছে কিন্তু তাৰ লগত তোমাৰ এটা প্ৰভাৱী এটা কাৰণ হৈ গল আমাৰ যি ইণ্টাৰনেটত
তোমাৰ যিখিনি ৰেডিয়েচন ওলয় হয় তাৰ ফলততো চৰাই চিৰিকটি নাইকিয়া হয় চৰাই চিৰিকটি তো বহুত চৰাই-চিৰি কতি তোমাৰ বিলুপ্তি পথতো ঘটিছে আগবাঢ়ি গৈছে কিন্তু তোমাৰ অ সেই ৰেডিয়েচন টো আচলতে আমাৰ মাটিতো বহুত এফেক্ট কৰে। অ তোমাৰ অ তোমাৰ তুমি চাবা তুমি যদি ল ক্ষ কৰা তেনেহলে দেখিবা তেনেহলে তোমাৰ এ তোমাৰ টাৱাৰৰ পৰা তোমাৰ এক কিলোমিটাৰ বা দুই কিলোমিটাৰ দূৰত্বলৈকে তোমাৰ যিখিনি মাটি তোমাৰ খেতি বাতি কৰা হয় সেই তোমাৰ আহ তাত মানে খেতিটো ভাল নহয় মানে কি হয় তোমাৰ টাৱাৰটোৱে আচলতে সেইমাত ই আচলতে গুনা গুন খিনি তুমাৰ নষ্ট কৰি দিয়ে সেই ৰেডিয়েচনে আচল নষ্ট কৰি দিয়ে অ সেইকাৰণে আচলতে আমাৰ সেই আগত কৈ আছো বৰ্তমান সময়ত খেতিৰ পৰিমমান টো কম কমি গৈছে। তাৰ মানে ফচল উৎপাদনৰ পৰিমানটো কমি গৈছে, হয়, হয়- হয়। নিশ্চয়।
সকলো সকলোবোৰ, আৰু এতিয়া দেখা যায় যে বহুত কম ব্যক্তিয়ে যি আমাৰ পুৰণা ব্যক্তি আছে। মানে বয়সস্ত লোকসকল আছে
আৰু ৰাতি! আহ, দুপৰীয়ালৈকে পথাৰত হাল বাই থকা দেখা পোৱা যায়।
হয় হয়, হয় তাৰ ক্ষেত্ৰত আমি ভাবিম যে নিশ্চয় নিশ্চ
আহিব পাৰি, আ' উন্নত দি আমাৰ
হয় হয়, নিশ্চই নিশ্চই। হয় হয়।
সেইসসমূহ আকৌ আগৰ দৰে আকৌ
হয়, হয়, হয় ভাল ফল উৎপাদন কৰিব পাৰে নিশ্চয় নিশ্চয়তি। হয় সমানে আগবাঢ়ি যাব লাগে নহয়। আগৰ পুৰণা কালীন আচলতে পদ্ধতি সমান নতুন পদ্ধতি হবই নোৱাৰে, অ গতিকে সেইখিনিয়ে কথা খিনি আমি অ খেতিৰ ওপৰত আচল্ততে বহুত কথা পাতিলো আৰু হয়, হয়। হয়, হয়, নিশ্চয়, নিশ্চয়, নিশ্চয় কৰিম নিশ্চয় কৰিম। গতিকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।